অ, কি কৰিছা?
এইয়া মই হেৰি কৰি আছিলো এইতো কি বুলি কয়, এ, এখেতে ফোন কৰিছে তুমি যে কলা
অ, অ।
এতিয়া আকৌ সময়ত তেখেতৰ তাত মানে ফোনটো নাই লগা মোৰ।
অ,
তেখেতেও মুখ কৰিব নাই পৰা। নেটৱৰ্কৰ প্ৰব্লেমৰ চাগে মানে চাৰ্ভাৰটো হে দেখাই থাকে যে সেইদিনা যে দেখাইছিলে, বিজি বুলি।
অ, অ। এতিয়া হ'ল নে ঠিক? এতিয়া ঠিক হলনে?
তাকে হেল্ল', হেল্ল',
হেল্লো শুনি আছা?
অ, অ, মই শুনি আছোঁ, এতিয়া মানে কৰিব পাৰিলে নাই?
এতিয়া
কৰিব পাৰিলে নে?
নাই নাই নাপাৰিলে।
অ, অ, আজি দেৰিকে আছে নেকি টিউচন বোৰ?
অ, অকমান দেৰিকে ৰাখি থলোঁ মানে
ভাততটো অলপ দেৰিকে হ'ব মানে দুপৰীয়া আৰু দুটামান বজাত,
মোৰ মানে দেৰি মানে কি ক'ম আৰু তিনটাই বাজিব তিনটাৰ পৰাই আছে আজিও। ক'ব গ'লা কালিতকে আৰু সোনকালেহে আছে আজি।
কালি চাৰে তিনটাত গৈছিলোঁ, আজি তিনটাত আছে মানে মা ধৰা দুটাত ওলাই গ'লেও হ' ওচৰতে আছে আজি।
আচ্ছা আচ্ছা। আৰু অ, হেৰি মাহঁতৰ ভাল?
অ, অ, আছে ভ
অ,
আছে এফালে।
আমাৰো ভালে আছে আৰু মাহত ঘৰত নাই নগাঁওত আছে।
অ, অ, তুমিও নগাঁও গৈছোঁ অ নগাঁও বোলে আহ সাত গৈছিলা? অ, কিমান? উম, মৰিগাঁও নেকি ভণ্টি যে গৈছিলে।
অ' অ' সেই ম মৰিগাঁও মৰিগাঁও বুলি ক'ব নোৱাৰি বাৰু নগাঁওৰ ৰহ হয় মানে।
অ' অ'
সেই ৰহাত মাহঁত আছে ময়ো তাতে আছিলো আৰু ভন্টিও তালৈকে গৈছিলে।
অ' তাই কৈয় ছিলে হেইদিনা মানে তাই
হয় তাত মানে।
অ' তাই হোষ্টেলত নেটৱৰ্ক নাছিল, তেতিয়া তাই কৈছে যে। সেই ঘৰত যাম, তেতিয়া মই কল কৰিম আৰু নহয় ঠিক আছে।
অ' অ' তাকে তাই বাৰু অলপ নেটৱৰ্কৰ প্ৰব্লেম চলিয়ে থাকে।
সেইটোৱে।
উম। আৰু
আৰু সেইটো চাটত মানে ইমান সেৱাও নাই দিয়া ৰাণী চাইদত। ধৰা ৰাস্তাও ইমান ভাল নাথাকে চাবাচোন বহুত ধূলি। মই লাষ্ট কেতিয়া গলোঁ, যোৱা বছৰ নহয় তাৰে আগৰ বছৰ। গৈছিলো। একোলেড্ৰত ছিলো এই গৰমৰ দিনত জুলাইত যোৱা নাই, জুন জুলাইত মানে আকলেণ্ডত সেইয়াই ৰেট টো বাঢ়ি থাকে যে।
অ' অ'
আহ সেইকাৰণে যোৱা নাছিলো। তাৰপাছত আহ। হেৰি কৰিলো, কি বুলি কয়। যোনবাৰ গ'লো আমি সেইবাৰ মানে বান ৰাস্তাত। টো বেয়া আছিল, এই ৰে'ল গেট টো পাৰ হৈ বহুত বেয়া আছিলে। তাৰ পাছত আৰু আহোতেও ইমান ঠেকচা কিবা কিবি সেনেকুৱা টাইপ আছিল। এতিয়া চাগে ভাল হ'ল হেইফালে কিবা ব্ৰিজ দিছে নেকি চাগে বিজয়নগৰ চাইডত।
এতিয়া আকৌ কৈও তেতিয়া আকৌ চাগে এয়াৰ পট লৈকেও ব্ৰিজ হ'ব জালুকবাৰীৰ পৰা।
অ' আকৌ ব্ৰিজ দিব নেকি।
উম।
ব্ৰিজেকে বনাইছে আৰু। গুৱাহাটী উন্নতিৰ নামত।
আমাৰ ইয়াতেতো দেখিছে এইখন। দিঘলি পুখুৰীলৈকে ব্ৰিজখন।
কিন্তু, মোৰ মতে ইমান দৰকাৰো নাছিলে বাৰু।
মেইনলি ক'ত দকাৰ নাছিল জানা চান্দমাৰীত, সেই চাৰকালটোত যে ইমান ট্ৰেফিক হয় মই টিউচনত পৰা আহোতেও ৰাতিৰ সেইটোত মানে এতিয়া দিনত ঠিকে পাবা। ঠিক ইভিৰ টাইম টোত টাইমতো চ'বৰে মানে চ চুটি হয় ন আহে। সেইটো টাইমত ইমান ট্ৰেফিক হয়, এতিয়া মানে দিলে বাৰু হেৰিটো। এ ট্ৰেফিক চিগনেল এটা দিলে দিলি। কি হ'ব, সেইটো মানে তথাপিও ট্ৰেফিক হয়েই। মানে বহুত মই সেইদিনাখনে ৰাতি। চাবা এইট থাৰ্টি আহে মই সেইখিনি পালোঁ। তাৰ পাছত তো ইমান যাম। ধৰক কমাৰ্চ খিনিৰ পৰা যাম আৰু আকৌ মই ঘূৰিলো ঘুৰি ভাবিলোঁ যে মই চানমাৰি কলনি হৈ ওলাই যাওঁ তাতে ৰেইল গেট ত মই সিফালেদি ঘুৰিব গৈ ৰেল গেটত এনেকে ফছিলো ট্ৰেইনখনন মানে লৰাই নাই তাতে ৰখি আছে। এইট থাৰটি নৰ নাইন ফিফটিনলৈকে মই সেনেকে ৰখি আছো না মই ইফালে মানে ঘুৰি আহিব পাৰিছো কাৰণ বেকত বহুত গাড়ী থাকি গল না মই আগুৱাই যাব পাৰিছো
তাৰপিছত আৰু মনো দে আৰু সেনেকে থাকি থাকি আহিলো। ইমান খং উঠিছে বেলেগ ৰাস্তাও নাই।
উম।
সেই দুটাই অপচন আছিল আৰু বেলেগ আৰু ঘুৰিব গলে আছে দিয়াচোন। হলো ইমান আৰু ক'ত ঘুৰিবা। উম ঘুৰিবও নোৱাৰে আৰু তেলৰো খৰচা কাৰ মই সেনেহে ঘূৰি যোৱা মানে ৰেপিড'বোৰত এনেকুৱা হয় যিমানে তুমি দূৰলৈকে যাবা ধৰা যিটো ডেষ্টিনেশ্যন থাকে তাতকে যদি দূৰলৈ যা বা ডেষ্টিনেশ্যনলৈকে যদি তোমাক বহুত চাই্কেল ঘূৰাই মেলি কেনে এনেকে নিয়ে তেতিয়া ভাড়াডাল আম আমাৰে যিটো ভাড়া থাকে সেইটো ভাড়া নুঠে। ভাড়াটো বাঢ়ি বাঢ়ি গৈ থাকে।
তাকে তুমিতোতো চাগে ৰেপিড'তে অহা যোৱা কৰা।
অ'।
হম।
অ', ৰেপিটতে যাওঁ মই। কিন্তু ধৰা যিকেইটা ধৰা বাছত গ'লে মানে বাছৰ পৰা নামিয়ে পাও সেইকেইটাত পাষতে যাওঁ আৰু।
আচ্ছা, আচ্ছা স্কুটি এইবিলাক চলাবাই নাজানা।
জানিছিলোঁ আমাৰ ঘৰ মানে পাহাৰত তেতিয়া মানে আমাৰ পাহাৰৰ ৰাস্তাটোত আহ আগতে যেনেকে এই পিচ ৰাস্তা আছিল আৰু আলকাত্ৰা আছিল ন ত' তেতিয়া ভাঙি আছিলে সেইবোৰ ত' সেয়া মই তেতিয়া শিকি আছিলো আৰু সেইকাৰণে এদিন পৰিলো চাল বাকলি চব গ'ল তাৰ পিছৰ পৰা আৰু দেউতাই ক'লে হ'ব দে তই স্কুটি চলাব নালাগে তই হেৰিকে কৰ কি বুলি কয় ৰেপিড'তে যাবি আৰু সেইকাৰণে ৰেপিডতে যাওঁ এতিয়া
ভালে কৰা বাৰু গুৱাহাটীত মানে চলোৱাটো বৰ বেছি সুবিধাজনক নহয় ছোৱালী মানুহ
সেইটোৱে।
লৰা বিলাকে মানে চম্ভালিব পাৰে যে উম।
আমাৰ কাৰণে
অ', আমাৰ কাৰণে ইমান ছেফটি নহয় বাৰু।
অ'।
উম।
চাই তুমিও তুমি জানানে স্কুটি চলাবলৈ?
নাই, নাই নাজানো মইতো চৰকাৰৰ ফালৰ পৰাও মই এখন পালো মায়ে এখন পালে। কিন্তু, মানে মা মানে, ট্ৰেইনাৰ হয়। ব্লকৰ ফালৰ পৰা ট্ৰেইনাৰবোৰক
অ', হয়।
উম, ত' মানে, মোৰ মাও এনচিপিটি ট্ৰেইনাৰ হয়।
উম।
সেইকাৰণে মাৰো এখন, মোৰো এখন। কিন্তু কোনেও চলাব নাজানো, অকল দেউতাই দেউতাই মানে, গাড়ী, স্কুটি আমাৰ গাঁৱত বাৰু একো প্ৰব্লেম নাই, কাৰণ গাঁৱৰ, গাঁৱত মানে মোৰখনটো ভাঙি-চিঙি নাই আৰু যোনে-তোনে লৈ যায়, মামাহঁতৰ ঘৰৰ মানুহে নিয়ে, পেহাহঁতৰ, খুৰাহঁতৰ মানে
ঘৰতে পাই যে আৰু, মানে, আমি একো নকয়ো মা-মা, দেউতাহঁতে
উম, সেইখনটো নোৱাৰা
হম।
সেইখন চাগে বিক্ৰী কৰিবও নোৱাৰা
নাই, নাই নোৱাৰি। সেইবিলাক স্কু টি, বিক্ৰীও নহয় আৰু কোনেও নলয়ো ন, কোনেনো ল'ব?
উম, মানে আমাৰ ইয়াতে কিছুমানে কৰিছে, কিন্তু তিনি বছৰ হোৱাৰ পিছত মানে আৰচিখন তোমালোকৰ নামত থাকে ন? সেইকাৰণে নহয়, তাৰে পিছতে বিক্ৰী কৰিছে আৰু তিনি বছৰ পিছত কৰি দেখাই।
নে, কি, কি আছিলে এইটো? আ স্কুটিৰ যে নাম্বাৰ, অ', নিকল গায়া ৱহ, হা মানে হেৰি কৰি আছিল। কি আছিলে? আম মোৰ কি কয়? নাম্বাৰ প্লেট। নাম্বাৰ প্লেটখনো অনা নহ'লে।
য়ে
হা
কেনেকৈ চলাই আছা?
অ', সেনেকৈ চলাই আছা, মানে গাঁৱতে যে
অ'।
গাঁৱত মানে আৰু চৰকাৰী স্কুটিবিলাক ধৰিনো কি কৰিব?
সেইটোৱে ইয়াতে যে তুমি ওলাই যোৱা, আমাৰ এ, পাহাৰৰ পৰা নামিয়ে মানে পাৰিলে পুলিচ তাতে চেকিঙত থাকেই। উম। কোনা এটাত বহি থাকিব। বেলেগ একো নহয়, ফটোটো মাৰি দিয়ে ন, পুটুককে।
উম, উম।
হয়, দেউতাহঁতে কিবা গাখীৰে বা কিবা আনিব গ'লে তললৈকে যায় আৰু তললৈকে যাওঁ-পাওঁ মানে, স্কুটিখন লৈ যায় আৰু হেলমেটটো আৰু ক'ত পিন্ধি যাব? কিন্তু সিহঁতে যি কেমেৰাকেইটা লৈ ৰখি থাকে